হয় নমস্কাৰ
নমস্কাৰ নমস্কাৰ নমস্কাৰ হয় মোৰ খবৰ খাতি বৰ্তমান ভালেই বাৰু মানে এতিয়া বাৰিষা বতৰ যিহেতু আমি দিনত কাম বন কৰি পেলাই এতিয়া এনেই বহি থকা হৈছিল ভাগৰে যুগৰে আপোনাক খবৰ খাতি ৰা-
বৰ্তমান তোমাৰ নেটৱৰ্কৰ কিবা এটা ইচু হ'ব পাৰে। অ সম্পূৰ্ণৰূপে মই কথাবিলাক শুনা পোৱা আকৌ জনাবা এবাৰ।
মানে মই আপোনাৰ খেতি বাতিৰ সময় যে কাম বন কৰি যেনেকে মানে এতিয়া বত- তমা বহি থকা হৈছে। এতিয়া শুনা পাইছনে ভালদৰে?
খেতি বাতি লগত তুমি
খেতি লগত ভাৱে জড়িত।
হেল্ল' ভালদৰে মানে কথাটো শুনা নাই আকৌ এবাৰ ক'বচোন, হয়।
বৰ্তমান কো যা অসমত খেতি বাতি হে নাই বৰ্তমান যে অস-
খেতি বা- হয় হয় হয় খেতি বাতিৰ লগত মানে বৰ্তমান আপোনাৰ বা দেখিছে মানে এতিয়া খেতি বতৰ যিহেতু আমাৰ মাটিও বেছি সেইমতে আমাৰ গোটেই আৰু তেনেকে খেতি মাটিৰ কৰা হৈছে আৰু। বাকী আপোনালোকৰ খেতি বাতি কৰা হৈছে নাই?
হয় খেতি কৰা সিদ্ধান্ত নাই বতৰটোত কটৰৰ ইয়াৰ বাবে খুবেই হোৱা নাই।
হয়।
আকৌ বা চুয়ে ধানে বতৰে যদি এনেকুৱা এটা পৰিস্থিতি কৰি দিয়ে তিয়া খেতি কৰিবলৈ সকলোৰে সুবিধা হ'ব।
হয় আপোনালোকৰ সেইফালে মানে পানীটো অকণমান অভাৱ হৈছে নে কিনো?
পানীৰ অভাৱ হয়, যথেষ্ট অভাৱ বতৰ মানে বহুত ক্ষতিসাধন কৰিছে।
হয়। মানে কি হ'ল আগৰ তুলনাত এইবাৰ আজিকালি মানে ধৰক বতৰৰ অকণমান জলবায়ুটোত যথেষ্ট পৰিৱৰ্তন হোৱা দেখা পাইছোঁ। যিহেতু সেইটো বত- তৰ পৰিৱৰ্তন মানে পৰিৱেশৰ লগত কথা এতিয়া গছ গছনি যেনেকে ধৰক আগৰ নিচিনাকৈ নাছিল সেইকাৰণে বৰষ- ষুণটো কম হৈছে যদি সেইবাবে আকৌ খেতি বাতি অকণমান ব্যাঘাট হৈছে।
হয়।
কিন্তু আগৰ তুলনাত ধৰক এতিয়া আগতে আমাৰ ইয়াত যিটো মানে পানী হয় তাৰমানে দেখিছেই আগতে কিমান পানী হয়। আপোনালোকৰ সেইফালেও বহু পানী হয় কিন্তু সেইবাৰ তুলনাত পানীটো অলপ কম। কাৰণটো কিবা থাকিব পাৰে। বৈজ্ঞান সন্মত ভাৱে কিন্তু মই গম পোৱা নাই ইমান ভালদৰে।
হয়। বৰ্তমান মেঘ কি বা অসমত যিদৰে হ'বলগীয়া হয় মই বৰ্তমান প্ৰাইভেট মিটাৰ আন্ডৰতে কিছু কাম কৰি আছো। এটা ই- কিল্ল শিকি আছো মই, সেই স্কিল্লতো মানে কিবা এটা স্কি- স্কিল্ল শিকাটো মানে ইমান সহজ নহয় কিন্তু স্কিল্ল টো মই লৈ আহিছ- তো কিল মই বাহিৰত লৈ আহিছো। কিন্তু স্কিল্লটোৰ ওপৰত মই বৰ্তমান কাম কৰি আছো। আকৌ বিগত পা
হয়।
বিগত পাঁচ বছৰ পিছত সেই স্কিল্লটো অকমান দেৱলেপমেন্ত কৰিম বুলি মোৰ আশা আছে।
হয় হয় ঠিকে আছে। মানে কি বৰ্তমান চব এতিয়া আমাৰ বিশেষকৈ বহুত যুৱক যুৱতী মানে এতিয়া অসমৰ বেশ কি কৈছে অসমলৈ বুলি কৈছো। বহুতো যুৱক - যুৱতী মানে নিবনুৱা, মানে শিক্ষিত নিবনুৱা বুলি ক'ব লাগিব, বহুত দিশ', শিক্ষিত হৈ পেলাই তেওঁলোকে মানে ঘৰত এনেই বহি থকা নিচিনা হৈছে, কিন্তু তেওঁলোকৰ এক', এক নম্বৰ কাৰণটো হৈছে তেওঁলোকৰ মানে বহি থকা কোনো কামতে যে তেওঁলোকৰ স্কিল্ল বোৰ নাই', ডিগ্ৰী আছে বা ধৰক', বি এ, এম এ, ধৰক বহুত ডাঙৰ - ডাঙৰ ডিগ্ৰী আছে কিন্তু তেওঁলোকৰ স্কিল্লবোৰৰ অভাৱ', সেইবাবে যিহেতু মানে আহ', চৰকাৰী বা যিয়ে হওঁক মানে চাকৰি বিলাক পাবলৈ অকণমান অসুবিধা', সেইবাবে মানে স্কিল্ল স', -শিকাটো অকণমান মানে জৰুৰী বুলি ক'ব লাগিব বৰ্তমান সময়ত', সেইবিলাক লাগে মানে মানুহৰ',
হয়', বৰ্তমান আপুনি ক? মানে নিবনুৱা সমস্যাৰ ওপৰত কেনেকুৱা এটা প্ৰভাৱ - কু প্ৰভাৱ আপুনি দেখিবলৈ পাইছে?
নিবনুৱা সমস্যাটোৰ ওপৰত মই কি বুলি ক'ম এতিয়া আপোনাৰ আগৰ তুলনাত যিহেতু শিক্ষিত হাৰ বেছি হ'লেও', আপোনাৰ জনসংখ্যাৰ যিহেতু বৃদ্ধি মানে আগৰ তুলনাত বহুত বৃদ্ধি হৈছে', মানে এতিয়া ধৰক অহ', যদি আপোনাৰ', পদ ওলাই আপোনাৰ মানে যিয়ে যিকোনো পদেই হওঁক, যদি আপোনাৰ ওলাই এক লাখ', তাত ধৰক দহ লাখ নিবনুৱা বা শিক্ষিত নিবনুৱাই মানে সেই বিষয়ত মানে', অহ', মানে চাকৰিটোৰ বাবে এপ্লাই কৰে', আৰু সেইমতে মানে আপোনাৰ, পদটোৰ তুলনাত মানে ব্যক্তি বহুত অভাৱ হৈ যায় সেইবাবে', এ শিক্ষিত নিবনুৱা সকলে চাকৰি নাপায়, তাৰ দুই নম্বৰ কাৰণটো হৈছে আপ', আপোনাৰ, অ', ব্যৱসায় ভিত্তিত, কিছুমান মানুহ এনেকুৱা থাকে আপোনাৰ ব্যৱসায় লাইনত যায়', কিন্তু লাইনত গ'লেও মানে ধৰক সেই ব্যৱসায় লাইনত সকলো মানুহ যাবলৈ নিবিচাৰে', সেইটো ধৰক চাওঁক এতিয়া অসমতে, ধৰক এতিয়া শিক্ষিত নিবনুৱা আমিয়ে ধৰক', এতিয়া আপুনি বি এ পাছ কৰি ধৰক অহ', দোকান এখন দি পিনি বহিব নিবিচাৰে, এ', নিবিচাৰে কিয়নো? এ বহুত মানুহে কয় যে আপোনাৰ এই ইমান ডাঙৰ এটা', ডিগ্ৰী লৈ পেলাই সি আমোকটোহে কৰিছে নে, সেই তেনেকুৱা ক্ষেত্ৰত মানে ব্যৱসায়িক লাইনটো অকণমান ব্যাঘাত জন্মে', হে, তেনেকুৱা আৰু মানে শিক্ষিত ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰত মানে উপযুক্ত নিব', নিবনুৱা মানে হেৰিটো দিব পৰা নাই মানে চৰকাৰে বুলিয়ে ক'ব লাগিব', উপযুক্ত মানে আপোনাৰ চৰকাৰী চাকৰিটো দিব পৰা নাই',
হয়, অসমত', অহ', চৰকাৰ ভাৱে এনেকুৱা কিছুমান স্কিম ডেভেলপমেণ্ট, যদি প্ৰাইভেট স্কিম', যদি খুলি দিয়ে ', এতিয়া কিছু সংখ্যক নিবনুৱা সংস্থাপন পাব, এই ক্ষেত্ৰত আপ', আপুনি প্ৰশাসনক‌ কোনোবা ধৰণৰ বাৰ্তা প্ৰেৰণ ',
মানে স্কিলৰ ডেভেলপৰ কাৰণে মানে কিছুমান অনুষ্ঠান ন', হয়', - হয়', এতিয়া ধৰক আপোনাৰ আজিকালি দেখিবলৈ পাইছোঁ মানে অনলাইনে হওঁক', বা অফলাইন, হয় অনলাইনে হওঁক বা অফলাইনে হওঁক বহুতো স্কি', স্কিল ডেভেলপমেণ্টৰ মানে ধৰক কিছুমান অনুষ্ঠান গঢ় লৈ উঠিছে', হয় মানে সেইটো ভাল এটা কথা চিন্তা কৰিছে চৰকাৰে মানে', যিহেতু আজিকালি এতিয়া দে', দেখিবলৈ পাইছে আপোনাৰ বহুত স্কিলৰ প্ৰয়োজন, মানে আজিকালি মানে শিক্ষাৰ',
হয়, জানোঁ', হেল্ল',